হেল্ল'।
অ' শুনা পাইছেনে।
অ 'পাইছো পাইছো।
আহ, কি কৰি আছে। মই এনেই অকমান জিৰণি লৈ আছো।
অ' ঠিকে আছে বাৰু। আপুনি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু। সংস্কৃতিৰ বিষয়ে কিছু জানেনে।
হয় মই পঢ়িছিলো।
উম। আপুনি। পাৰি পাৰি, এইটো বিষয়ে কথা পাতিব মন আছিল মানে মোৰ।
আচ্ছা। ঠিক আছে বাৰু।
উম কওকচোন আপুনি। আহ নিশ্চয়
অ, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয়। কিন্তু নানা সমস্যাৰেও পৰিপূ পূৰ্ণ।
সেইদৰে অসমৰ সংস্কৃতিও বাৰেপৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। হয়নে কথাটো?
হয় হয় একদম।
উম।
আচলতে ত্ৰয়োদশ শতিকাত, হুকং উপত্যয়কাৰ পৰা অহা আৰু চীন দেশৰ, দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বাহিৰাগত গোষ্ঠীৰ কাৰণেই, অসমেই আছিল স্থিতি লোৱা ঠাই। তাৰে ভিতৰত আহোমসকল অন্যতম। জিসকলে আমাৰ অসমত, ছয়শ বছৰ বাস আহ ৰাজত্ব কৰি থৈ গৈছে
তাৰ লগতে কিছু কছাৰী, চুতীয়া, কোঁচ, মেজ ডিমাচা, দেউৰী, মিচিং, বড়ো আদিৰ সকলোৰে বসতি স্থান আছিল।
হয, হয়। একদম, ঘাইকৈ, গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক, এইবোৰ জাতিগোষ্ঠীয়েই আছিল।
আহ। অতীত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তৰ্গত, অকা, দফলা, আৱৰ, মিচিমি, আদি জনগোষ্ঠীও পৰে। এইটো কথা কিন্তু মই মানে পঢ়িহে গ'ম পালো যে, অয় অৰুণাচলৰ যিখিনি আছে। সেইখ খিনিও মানে আমাৰ তাতে যে পৰে মই এতিয়াহে গম পালোঁ।
অহ, আগতে অসমখন অভি অবিভক্ত আছিল নহয়। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চল খিনি অসমত তেতিয়া সন্নিৱিষ্ট হৈ আছিল। আৰু যেতিয়া আহোমসকল অসমত আহ, আহিছিলে তেতিয়া এই নানান উম, জাতি জনগোষ্ঠী যিসকলে আহোমসকলৰ বাবে এটা মানে বা বাধা হিচাপে পৰিণত হৈছিল। কাৰণ সিহঁতে ইয়াৰে খিলঞ্জীয়া জাতি আছিল যিহেতু। আৰু আহোমসকল বাহিৰৰ পৰা আহা গতিকে তেওঁলোকে বাধা দিব খুজিছিল আৰু আহোম সক উপলব্ধ হৈছিল
অ, ঠিকেই কৈছে আপুনি। এই অতীতৰ অসমৰ পৰা চকলা চকলে গাৰু, মিছৌ, খাচী, জয়ন্তীয়া আৰু গাৰু বহাৰ কটা গল। কথাটো অলপ ভাবিলে বেয়াই লাগে হয়নে?
ইমান ধুনীয়া অসমখন বিভক্ত হৈ গল।
তাকেইতো। নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি এতিয়া এতিয়াহে হল নগাভূমি, মিজোৰাম, অৰুণাচল আৰু মেঘালয় ৰাজ্য। আগতেটো এখনেই আছিল।
তাকে। সময়ে সময়ে গোটেইখিনি খিনিৰ জাতি জনগোষ্ঠীয়ে নিজৰ বাবে ৰাজ্যৰ ডিমাণ্ড কৰিব ধৰিলে। সেইকাৰণে ভাৰত চৰকাৰ কাৰে উপায় নাপায়
ৰাষ্ট্ৰক সকলোকে এখন এখন ৰাজ্য হিচাপে ঘোষণা। কৰি দিলে। এতিয়া আমি ইজনে সি এখন ৰাজ্যৰ লগত এখন ৰাজ্যই আমি কেতিয়াবা কাজিয়াও কৰো। সিখন আগতে এখন ঘৰৰ নিচিনা আছিলো। উ'ম।
ঠিক কৈছে।
অতীতৰ এই সমগ্ৰ অসমৰ জনগোষ্ঠীৰ গাঁথনিলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে এই সকলোবোৰেই আৰ্য নাছিল।
হয় অসমলৈ বহিৰাগত হৈ। অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজৰ ভাষা, ধৰ্ম, সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰিবলগীয়া হৈছিল।
অ'। এই অসমত প্ৰাচীন কালতে হিন্দুকে তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। হিন্দু তান্ত্ৰিক ধৰ্মতটোহে আছে। আছিল বোলে আগতে।
হয়, হয় ব্ৰাহ্মণ ধৰ্মটো ইমান প্র। ফলন নাছিল অসমত ইয়াতে। ইতি যেনেকে আমি এতিয়া কামাখ্যা মাৰ পূজা কৰো। শিৱ পূজা বেছি। বেছি কে আছিল গতিকে ইহঁত আছিল অনাৰ্য দেৱ- দেৱী। ন দেৱতা আৰু দেৱী।
আৰু সেই সময়ত সেই অ' সেই সময়ত। মানে মহ বলি নৰবলি এইবোৰ অলপ বেছিকে হৈছিল। সেইটো সময়ত এতিয়া বাৰু মহবলীটো চলি আছে উ'ম অ' তান্ত্ৰিক সেইটোতে বিশ্বাস কৰে যিহেতু।
হয় শক্তি পূজা।
মহবলিতো কিছু কিছু ঠাইত দেখা যায় কিন্তু নৰবলিটো ধৰক সেইটো এটা অপৰাধ হিচাপে গণিত হৈছে। ত' নৰবলিটো তথাপিও কেতিয়াবা কে মানে কামাখ্যাৰ ফালে তই এটা এনেকুৱা বাতৰি মই শুনিবলৈ পাইছো। কিছুমান মানে এনেকুৱা অকমান অন্ধবিশ্বাসী লোকসকলে। এইটো মানে এতিয়াও কৰে আৰু লুকাই চুৰকে আৰু নিউজ হেৰিটো আহে বাৰু বাতৰি কাকত কতটো প্ৰকাশ পায়। যদিও আজি বহুত বছৰ মই শুনা নাই বাৰু নতুনকে এইটো।
হয়, হয় তাকে এতিয়া শুনিলে আমাৰ বেয়া লাগে। বাৰু কিন্তু ধৰ্মৰ কেত ধৰ্মৰ কাৰণে বহুখিনি মানুহে এইটো এতিয়াও বিশ্বাস কৰে যে নৰবলি দিলে।
কিছু ভাল হ'ব উম আগতেতো অসমখনত যাদু মন্ত্ৰ কিছু ঐন্দ্য জালিক বিদ্যাৰ কাৰণেই হয়তো আহ মানে সোণাত মতে প্ৰসিদ্ধ আছিল। এই কিছুমান এতিয়া উ মৰিগাঁও ওচৰৰ মায়ং সেইবোৰতো
হয় হয়।
অন্দ্ৰ জালিক বিদ্যাৰ বাবে আজিও বিখ্যাত দিয়কচোন। যদিওবা আজি কালি ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে। কমিছে বুলিও শুনিছো। তাৰপাছত এতিয়া অসমীয়া পুৰণি সাহিত্যৰ সময়ত কিছু নাম মানে ধৰক এই বিয় নাম, আই নাম এইবোৰ কিছু কিছু আপুনি জানে নেকি কি কি আছিল মানে সংগীত। কিছুমান মানে এনেকুৱা হেৰি বিষয়ে।
হয়, আগত তে লিখিত হিচাপে সংগীতৰ চৰ্চাটো অতিকে কম আছিল গতিকে মানুহখিনিয়ে তেওঁলোকৰ নিজে যিটো চলি অহা অহ, কাহিনী বা তেনেকুৱা ভগৱানৰ মাই থ'ল'জি তাৰে ভিতৰত গৌৰৱ খীয়া নাম, নিচুকণী গীত নাও খেলুৱা গীত, বাৰমাহী গীত, বিয়ানাম, বনগীত, বিহুগীত। এইবোৰ মুখে মুখে চলি আহিছিল, পিছলৈহে এইবোৰ লি খিত আকাৰেদি, অ', লিখকসকলে হয়। হয়।
এ লিখিত ৰূপে অহাৰ লগে লগে কিছুমান গীত, অলপ বেলেগ হৈ গ'ল চাগে, মুখে মুখে যিবোৰ চলি আছিল লিখিত
হয়, কিছুমান যেনেকে কত ভাষাত আছিল গান বোৰ সেইবোৰ লিখোতে লিখোতে আধুনিক অসমীয়াত পৰিণত কৰিব। হয়। আধুনিকতাৰ প্ৰভাৱ পৰিল।
উম তেতিয়া অসমৰ আৰ্য সংস্কৃতিতকৈ প্ৰাক আৰ্য সংস্কৃতিৰহে বেছি গুৰুত্বপূৰ্ণ আছিল।
হয়, হয়, হয় অতীতৰ বুৰঞ্জী যি, দোহোৰা দোহ দোহোৰাবৰ, কোনো কাৰণ নাই যে কি কি কাৰণত অসমৰ একালৰ বাসিন্দাসকলৰ মাজত ত্ৰয়োদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহোম, মুছলমান আৰু ভাৰতৰ অন্যান্য ৰাজ্য ৰাজ্যৰ লোকসকল আহি ইয়াত নিগাজিকৈ বহাৰ সুযোগ পালে আপুনি যদি লক্ষ্য কৰে ভাৰতৰ অন্যান্য প্ৰান্তত কয় অসমত বিভিন্ন জনজাতি তি বা ধৰ্ম বা জাতিৰ লোক দেখা যায়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে আহি ইয়াতে নিগাজিকৈ বসবাস কৰিবলৈ লৈছে।
সেই সকলৰ সহজ সৰল কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে অ' সকলোকে গ্ৰহণ কৰি লৈছিল আচলতে। মানে, তেওঁলোক অতিকে সহজ সৰল আছিল। যিহেতু তেওঁ কোনোবাই যদি আহিছে অকমান নিজৰ কথাত ভুলাইছে তেতিয়াহলে তেওঁলোকে মানে বাধা দিব নোৱাৰিলে আৰু আকোৱালি ললে। মানে আমাৰ অসমীয়া বোৰ আমি হয়ে তেনেকুৱা। কোৱা এতিয়াও ব আমিও তেনে এতিয়াও অলপ অলপ আমাৰ সেই গুণটো আছে।
ঠিক কৈছে, মই এনে কোৱা শুনিছিলো যেতিয়া চাউলুং চুকাফা প্ৰথমবাৰ অসমলৈ আহিছিলে।
উম।
ভালকে ব্যৱহাৰ কৰিছে। আছিলে। এই জাতিৰ মানুহ সকলৰ লগত তেওঁ নিজৰ যিটো, শালি ধানৰ যিটো- টো প্ৰচলন। সেয়া চাউলুং চুকাফাইহে। এই বাকীবোৰ জাতি, জাতিৰ মানুহবোৰক শ- শিকাইছিলে। সেইবাবে এই মানুহ খিনিয়ে তেওঁক অতিত কৈ- ভালকে মানে, শুশ্ৰষা কৰিছিল। অতিথিক পৰায়ণ কৰিছিলে।
অঁ। তাকে।
উম, একে ভৌগলিক পৰিবেষ্টনিত হৈ থকা থাকিও ওচৰা, ওচৰিকৈ এটা সম্প্ৰদায়, আনটো সম্প্ৰদায়ৰ দ্বাৰা- প্ৰভাৱান্বিত হ'ল।
সেই সময়ত- বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল, সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি দিলে, আৰু এই দেশৰ ভাষা- সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ল'লে।
হয়। এয়াই হৈছে সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ, যোৱাৰ ব্যৱস্থা।
অহ ', তাৰপিছত লাহে- লাহে চাগে নতুন সাজ, সজ্জা অলংকাৰ ইত্যাদি আহিল। কোনোৱে কিন্তু, কোনোৱে বোলে কাকো একো জাপি দিয়া নাছিল। এইটো মানে নিজৰ- নিজৰ মনেৰে গ্ৰহণ কৰা মানে এজনে আনজনক দেখি গ্ৰহণ
হয়। কিন্তু, কোনো বাদ মানে ইচ্ছাকৃত ভাৱে। সকলোৱে গ্ৰহণ কৰি লৈছিল আৰু।
অহ ', কিছুমান ৰীতি নীতিয়ে হওক আচাৰ ব্যয়ৱহাৰ হওক। এনেকে মানে, এজনে পৰা আনজনে গ্ৰহণ কৰিছিল। যিহেতু মানে একবাৰে বহুত বিভিন্ন ধৰণৰ মানুহ একে ঠাইতে গোট খাই গ'ল, যিহেতু।
হয়। তেওঁলোকৰ সংস্কৃতি, ৰীতি নীতিৰ লগতে খোৱা বস্তু ৰন্ধন, প্ৰকৰণৰো সা সলনি হল।
অহ',
পোচাক পৰিৱৰ্তন নে দেখা দিলে এজনে আনজনৰ পোচাক ৰন্ধনৰ ব্যৱস্থা এইবোৰ গ্ৰহণ কৰিবলৈ ললে।
উম, ঠিক আছে আমি অন্য এদিন আৰু অকমান ভাষাৰ বিষয়ে কথা পাতিম।
হয় নিশ্চয়- নিশ্চয় নিশ্চয় এয়া আচলতে জানিব লগা কথা বহুখিনি।
ভাল লাগিল আপুনিও যে কথাটো সমানে - সমানে মোক মানে হেৰি দিছে আৰু সেইকাৰণে। ঠিক আছে দিয়ক।
ঠিক আছে দিয়ক ৰাখিছো বাইদেউ ধন্যবাদ।
হেল্ল',